অ
হেল্ল'
অ কি কৰি আছিলা উম ভাল ভাল তোমাৰ
অ আছো আছো ভালেই এই শুবলৈ লৈছিলোয়ে কিন্তু মানে তাৰ আগত মই মানে এটা কথা ভাবি আছিলো
অহ কি বা
মানে চাটৰ ওপৰত এনেকে আলু চালু বহুত টাইমৰ আগত ৰোৱা হৈছিল মানে অকণমান সৰু সুৰাকে কৰা হৈছিলে কাম
আচ্ছা আচ্ছা
তত এতিয়া জানো কিবা বৰষুণ চৰষুণো ঠিককে দি আছে আৰু অলপ চলকে যত্ন লোৱা হৈছে বাৰু বেছি পথ নাছিলে এই জলকীয়া আলু বিলাহী তেনেকে
আহা অ অ
এতিয়া জানো কিয় বা বস্তুখিনি আহ কেইদিনমানৰ পৰা লক্ষ্য় কৰিছো ভালকে লহ পাহ দিয়া নাই মানে গ্ৰোথটো ভাল দেখা
বৰষুণ বেছি পৰিছে নেকি
উম বৰষুণ বেছি পৰিছে
অঁ বৰষুণ বেছি বৰষুণ পালে এইটো ছিজনত মানে সিহঁতৰ গ্ৰ'থটো নহয় কিছুমানৰ হৈ যায় কিন্তু কিছুমান বস্তু বেছি বৰষুণ এফালে মৰি যায়
অ মই তাকে বোলো মই তাকে শুই শুই হেইতোকে চিন্তা কৰিলো কিবা হ'ল যত্নওত লোৱা হৈছে
বিশেষকে বিলাহী জাতীয় গছ িলাক ম যায় পানী পালে বেছি পানী পালে উম মৰি যায় কিন্তু তোমাৰ নেমু হওঁক বা আমাৰ ধৰা এইটো কি বুলি কয় নৰসিংহ সেই তেনেকুৱা গছবিলাক বা বিলাহ হেৰি কি কয় জলকীয়া সেইবিলাক ৰ'ব কিন্তু এই বিলাহী নিচিনা বস্তুবিলাক আলু বিলাহী এনেকুৱা শাকজাতীয় বস্তু কিছুমান মানে মৰি মৰি
উ হয় হয় অ ঠিকে কৈছা মানে জলক অ' অ' মানে জলকীয়া জোপা দেখিছো কোজি। বাৰু অ শুনিছে হেল্ল' অ, অ, হয়, হয়। হয় এ হয়, এই এ জলকীয়া জোপা বাৰু ঠিকেই আছে। অ আগত তে বেছি হেৰি দিয়া নাই। জলকীয়া এনে কিন্তু সেইকেইটা গজি আছে। কণী কণী অলপ হৈ আছে বাৰু কিন্তু বাকী কেইটাৰ হে মানে মই লক্ষ্যত লক্ষণতটো ভাল দেখা নাই আৰু। এ ভাবিছো কিবা কৰো আপোনাকে সুধো নেকি তেনেকে ভাবিলো।
উম, তাৰমানে তোমাৰ যদি টাবত এই আমাৰো মানে বাহিৰত আছে। চোতালত। মৰিয়ে গৈছে পানী পাই পেলাই চলক এতিয়া জলকীয়াজোপা আছে এই বিলাহী, কণ বিলাহী ডাঙৰ বিলাহী চব মানে মৰি গছপ ত মানে কিবা গেলি যোৱা নিচিনা হৈ গৈছে বেছি পানী পাইছে। অ, এতিয়া তোমাৰ মুকলি জেগাত তাত আছেতো তোমাৰ যদি টাব আছে তেতিয়াহ'লে তুমি যদি চা চাহ মানে কিয় ধৰা টিং থকা জেগা আছে আছে যদি বা ওপৰত কিবা এনেকুৱা গীত থোৱা আছে যদি তাৰ তলত থ'ব পাৰা। মানে বেছি পানী পালে মৰি যায়। ৰ'দ পালেও মৰি যায় শুকাই যায়। সেই মানে লাগে আৰু দুইটাই লাগে। কম পৰিমাণে লাগে।
উম এনেতো মোৰ ফুল হয় ফুল চুল বিলাক বেছি ভাল লাগে। কিন্তু ফুল বিলাক মানে তাকেই আৰু এটা চিজনলৈকে থাকে যে।
তাকে অ' সেইটোৱে ময়হে নৰুৱা হলো সেইকাৰণে
অ' হয় নেকি? এ কিছুমান এনেকুৱা ফুল আছে ছে নেকি আপোনাৰ আপুনি জনা মতে যিটো মানে পুৰা বাৰমহিয়াই থাকে
অঁ বাৰ মহে এটা ফুল এটা নহয় বহুতেই আছে ধৰা গোলাপটো থাকে ন গোলাপ থাকে কথনা থাকে আকৌ এইটো কি আছিলে না নয়ন তৰা বুলি যাব কয় যে দুটা আছে নহয় বগা এটা গুলপীয়া এটা সেইটো থাকে আৰু হ ফুল আছে নামটো মই মই সঁচা আচল নামটো নাজানো দেই মানে নামটো মনত নাই কেতেক কেতেকী নহয় এ কিবা এটা নাম আছে ৰ'বা হালধীয়া হালধীয়া ফুলে অকন অকনকে পা পেপাৰ টো নিচিনা যে লাগে দেখি শিকিবলে
উম
এই গছোপা ফুলি ফুলি থাকে মই আমাৰ সন্মুখৰ মানুহ ঘৰ আছে বাৰ মাহে দেখো মানে সদায়ে দেখো সেইটো মানে থাকেই ফুলজোপাত বুলি দেখিব মৰম লাগে হালধীয়া ৰংটো হা নামটো মই ভাল কে নাছ
উম উম কেনেকুৱা হয় আহ হালধীয়া বুলি ক'লে ন আপুনি
ফুলে এই পেপাৰ নিচিনা দেখিবলৈ অকণমানি কা পেপা টো নিচিনা
অ উ
উম এ তেনেকুৱা চাহ গছ এজোপা আছে অ তাৰ মানে ফুল টো তেনেকুৱা ফুলটো আৰু এজোপা এজোপা গছৰো আছে ছাঁ গছ হয় সেইজোপা চাঁ গছতো ফুলে আমি আগতে সেইটো পাহটো মানে এৰুৱাই ভিতৰত অকণমানিকা হেৰি এটা থাকে টি এটা থাকে সেই নাকত লগাই থওঁ নাক পুলি বনাব পাৰি মানে সেইটো কিন্তু এইজোপাৰে নোৱাৰি কিন্তু সেই চাহ গছজোপাৰে মানে পাৰি সেয়া কৰি থাকোঁ। আগতে স্কুলত আছিলে সেয়া কৰি থাকো ফুল টাইম পাছ
হয় দিয়ক আগতে সৰু কালৰ কথাবিলাকো আৰু ক'বই নালাগে আমিও সেই এ এনেকুৱা কিছুমান ফুল আছে ফুলটো ওল্টা কৰি পেলাই আঙুলিতে লগাই লগাই থ থৈ দিম গোটেই কেইটা আঙুলিত ভাল লাগে দেখিবলৈ আগৰ কথা কথাবিলাকেই বেলেগ আৰু আজি আজিকালি সেইবিলাক নাইয়া
নাই নাই নাই আৰু এটা তোমাৰ ফুলতটো নাম চাম চাম মনত নাই দেই সৰুতে দেখা হা আমাৰ মানে গাঁৱৰ ঘৰত আছিলে এউ গোলপীয়া নিচিনা ফুলটো ফুলে, ফুলটো মানে একদম পুৰা কানফুলি নিচিনা দেই মানে তুমি মানে কাণ যদি সোমাব পাৰো মানে আমি লগ লগাই লোব পাৰো কানফুলি এখিলা ঠাকা নহয় আৰু এনে যে আহাক কুুটা থকা তেনেকুৱা নিচিনা গুলপীয়া পাতল গুলপীয়া বা বেঙুনীয়া নিচিনা লাগে আৰু দেখিব আৰু তাতে মানে এটা ধূপ এটা থাকে মানে পাত পাতটো মানে এনেকুৱা বেলুনৰ নিচিনা অকণমান এটা থাকে সেইটো আনি পেলাই কপালত থাপকৈ ফুটাই দিওঁ ইমান ধুনীয়া লাগে ফুট ফুটাটো শব্দটো সেই তেনেকুৱা কৰোঁ। সৰুতে বহুত বস্তু তো এক্সপ্ল'ৰ কৰিলোঁ আৰু কিন্তু এতিয়া দেখোন সেইবিলাক গছ চছ দেখাই নাপাওঁ
নাই ন আজিকালি। এই তাকে আগৰ নিচিনা পৰিৱেশটো নাইকিয়া হ'ল দেখোন এই ফুল কিছুমানো সৰুতে যিবিলাক বহুত সহজে দেখা পাইছিলোঁ
উ নাই কম কম আৰু সেই নাৰ্চাৰীত বেছি চাৰি চাব লাগে আৰু আজি
অ অ অ ঠিক কৈছে মানে নাৰ্চাৰী কত তে মোৰ এটা কথা মনত পৰিলে কেনেকে আপোনালোকে কি কৰে কওকচোন মানে পেষ্টিচাইডছ আনে বেগ আনে কি
উম নাই তাৰমানে কি জানা যদি মানে চখ লাগে নহয় কেতিয়াবা যে ধৰা মই ফুল আনিম ভাল লাগিছে ম মানে মনটো কেতিয়াবা যাই নহয় ন ফুলনি গোটেইখন বনাম তেতিয়া মানে সেই চখত হে ধৰা নাৰ্চাৰী চাৰীত গ'লোঁ গোটেইবিলাক উঠাই আনিম ধৰা ফুল হওক আৰু তাত যি যি লাগে আইছ কেঁচু সাৰ হওক বা নাৰিকলৰ হেৰি হওক চব উঠাই আনিম সেই চখটো যেতিয়া ধৰা এমাহমানৰ পিছত যেতিয়া নাইকিয়া হ'ব। সেয়ে গছজোপালে মানে মন নাযায় আৰু তাক মেহনত কৰা এ যি আছ হৈ থাক তেনেকুৱা নিচিনা হৈ থাকে সেই সেইকাৰণে মানে এতিয়া মানেই এই বোলো এইবিলাক মন নোযোৱা হ'ল এতিয়া এতিয়া বোলে এসোপ পৰা কৰিনো কি কৰিম এটা ছিজনত ফুলিব তিনিমাহ চাৰি মাহ তাৰপিছত শুকান বেয়া লাগে উম সেইকাৰণে বাদ দিছো আৰু আজিকালি বোলো লোকৰ ঘৰতে ভাল লাগে যোনেই মানে ইমান মেহনত কৰি থাকিব পাৰে। দেখিও নহয় ঘৰবিলাকত কিছুমানৰ ধুনীয়াকে লাগি
লাগি থাকে অ সেইটো হয় যত্ন লৈ থাকিব লাগে। কে আৰু সেই আপুনি যে ক'লে অকনমান সময় কাৰণে হয় আৰু। আকৌ মৰহি যায় ফুলৰ মানে সেইটোৱে সমস্যাত। টা দেখা পাইছো আৰু এনে ভাল লাগে কিন্তু একে ৰং বিৰঙৰ ফুল যদি লাগি থাকে উম
একদম সোমায়েই ভাল লাগে ঘৰখনত মানে ভিতৰে বাহিৰে চবতে লগাই থৈছে আৰু মানে ৰাতি মানুহ ঘৰ ইমানো মানে মানুহ নাই মানুহগৰাকী গোটেইখন মেইনটেইন কৰি থাকে। গতিকে ফুলনিতে সুমাই থাকে আগবেলত। তো গতিকে পাৰেও সময়ো পায় মোৰ,
সময়ো পায়, তাকে, তাকে তাকে, আচ্ছা আপোনাক মই পুতুককে কথা এটা সোধো। ধৰক উম মই ধৰক এত তিয়া ব ভালকে ধৰক এখন গাৰ্ডেন কৰিব বিচাৰিছো। কিছুৰো ঘৰৰে সামগ্ৰী, শাক-পাচলি। আপনি এটা কথা কওক চল, মই নাৰ্চাৰিত গৈ পেলাই তেওঁলোকক কি কি ক'ব লাগিব, মানে গুটি চুট বিলাক আনিব লাগিব আৰু লগতে মাটিবোৰ মানে কেনেকে ক'ব লাগিব কেচু থকা লাগিব, নে?
অ, কেঁচুসাৰ বুলি, কেঁচুসাৰ বুলি এক্সট্ৰাকে পায় মানে, মানে পেকেট হিচাপে পায়। এ কেঁচু সাৰটো আনিব পাৰা। আৰু মাটি দিবলে ক'লে হ'ল, অকণমান সাৰ দিয়া মাটি। তেওঁলোকক ক'লেই হ'ল যে মই মানে আ, খেতি কৰিবৰ কাৰণে মোক মা টি লাগিছিলে। এহক পঁচিছ কেজি, পঞ্চাছ যেনেকে দি মানে তেওঁলোকে। ত' তেনেকে তেনেকে বেগ আনিব লাগিব তুমি, বেগ আনি পেলাই, উ মানে এটা স নহয়-নহয়, মানে তুমি নিজে ম তাৰপৰাই সিহঁতে উঠাই দিব গাড়ীত। আকৌ তুমি তোমাৰ ঘৰলে আনা ব্যৱস্থাটো যদি বোলে গাড়ী ভিতৰলেকে আহে মানে, চৌহদত আহে, তেতিয়া তুমি হেতু ডাই ঘৰলে নমাই দিব বা তুমি ধৰিলা বা মানুহক
অ, অ মুথবত ওজন এটা হ'ব চাগে আৰু ন, ভালে খিনি।
হ'ব, মানুহ লাগিব ধৰিবলে, তুমি মানে অকলে নোৱাৰিবা, পঁচিছ কেজি, পঞ্চাছ কেজি দাঙিবলে। দুজনৰ দৰকাৰ হয় আৰু, সেই তেনেকে আনিলা, আনি পেলাই গোত টি বিলাকো তেওঁলোকে, তেওঁলোকৰ তাতো থাকে। বা কেতিয়াবা বজাৰতো দা খা নহয়, বজ জাৰত যে এ নাৰ্চাৰীৰ নিচিনা বহি থাক উ কিছুমান শাকৰ শাক পুলি গুটি এনেকে বেচে ত' তেওঁলোকৰ পৰাও আনিব পাৰা এনেকুৱা নহয় যে নাৰ্চাৰীৰ পৰাই সেই গুটিখিনি আনিব পাৰা কিন্তু কেতিয়াবা আমিও আনিছোঁ। কিছুমান নাৰ্চাৰীৰ পৰা অনা কিছুমান গছ মানে এ ইমান মানে হেৰি নহয়। আমি ধৰা যিকোনো দোকান ভাল নাপায়। পাওঁ আমি হয়তো আমাৰ মাটিখিনিৰ কাৰণেও হ'ব পাৰে। কিন্তু এনেই যে দোকানবিলাক থাকে নহয় গ গুটি দোকান সাৰৰ দোকান যে থাকে। এ তেনেকুৱা দোকানতো পায় সেইবিলাক। সেই ন তেতিয়া খোলাকে টকা ত্ৰিছ টকা এনেকে তোমাক যিমান লাগে আৰু ধনীয়া গুটি গুটিমি পেংগুটি এনেকৈ আনি
অ', ভালেই দেখোন বুদ্ধিটো হয় দিয়ক উম, কিছু কথা গম পালো দেই আপোনাৰ তায় এনেক কে ধনিয়া গুটি পালেং গু
আৰু যদি তোমাৰ তোমাৰ তাত যদি ধনিয়া আছে গ গটা ধুনীয়াটো। ভাঙা নহয় আৰু গোটা ধনীয়াটো আছে যদি তুমি এক ৰাতি তিয়াই থম থৈ দিৱস পাৰা মতি তাতে তাৰপিছত পিছদিনাখন তুমি সেই পানীখিনি টুকি কাপোৰ এখন কটন কাপোৰ কাপোৰ এখনে মেৰিয়াই পেলাই ঢাকোন বাতিটোয়ে াকি থৈ দিবা। দুদিনমান এ দুদিনমানহয় অ এদিন দুদিনৰ পিছতে দেখি পায় যে অকণমান গাজ আহিছে। তেতিয়া তুমি ধুনীয়াকৈ সিঁচি দিয়া বেছি মেহনত কৰিবই নালাগে আৰু হয়য়ে যাব
অ বঢ়িয়া দেখোন
উম সেই তেনেকে মানে উঠি আহিব উঠি আহিব ধুনীয়া পাতটো উঠি আহিব আমি মানে সেই তেনেকে যেতিয়া তেতিয়া মন যায় তেতিয়া দি দিওঁ অলপমান হয় আৰু কিন্তু সেই গৰম দিনত মানে ধনীয়া ছিজনটো ধৰা ঠাণ্ডা দিনত বেছি হয় ন গৰম দিনত মানে সিমান তাৰ ফলটো নতুন উঠে উঠে যদিও মানে গছ গছ কেইজোপা মান নে আৰু শুকান হৈ উঠে আৰু লেহুকা পেহুকা এনেকুৱা আৰু অ ঠাণ্ডা ইাত তুমি দুবাৰ তিনিবাৰ লগাব আমিটো তেনেকে দুসাজ এসাজকে মানে ধৰা লগাই লগাই থাকো ক হৈ থাকে আৰু
বা বঢ়িয়া দেখোন দিয়ক বহুত খিনি কথাই গম পালো আজি যি মই বোলো এইটো এইটোৰ পৰাই আৰম্ভ কৰিমা আৰু তেতি তেতিয়াাহ'লে ধনিয়টোৰ পৰাই অ অ থাকে থাকে আছে আছে পাৰিলে মই এতিয়াই গৈ পেলাই তিয়াই থৈ আহোঁগৈ নহ'লে পাহৰিহে থাকিমগৈ অঁ অঁ ঠিক আছে দিয়ক মই আপোনাক জনাম ৰিজাল্টটো কি হয় অঁ অঁ ঠিক আছে দিয়ক ৰাখিছোঁ অ